অ', বোলো শুনিছ'নে? শুনিছোঁ, শুনিছোঁ কি কি কৰি আছ'?
এ পানী অকমান খাইছোঁ, পানী অকমান
অ', পানী খাইছে, ঘৰ মানে ইমান ভাল হয়। জানে নাই ৰাতি শুই দি যাওঁ আমাৰ পানীও খাওঁ।
উম, উম। নাজানোঁ নাজানোঁ নাজানা নাজানোঁ ঘৰৰ মানুহে এটায়ে জানে। ঘৰৰ মানুহে এটাই জানে ভাতটো খাই লয় পেলাই ই ধুনীয়াকে শুৱেগৈ।
আহ পাতিছোঁ দিয়াত উম শাচত তই গ'লে খোৱাৰ পিছত মানুহ শুৱাৰ পিছত
তাকে এইটোৱেই আছে।
ভাত কিহ খালে আজি?
ভাত আজি মাংস আনিলে শুকানকে পুৰা শুকানকে ভাজিলৈয়।
তাৰপিছত
তাৰপৰা দালি বনালে দালিতে মানে হেৰি দি দিলে এই কচু দিলে, কচু কচু উম, তাৰপাৰ বুট ঔটেঙা ঔটেঙা আজিকালি সৰু সৰু হয় আছে কলি কলি
ন'।
অ', সেই তেনেকে এ তেনেকে দিলে খালো ভাল লাগি যায় আজি।
ন' মাছ আছিল নে? অ'আজি মাছ নহয় নয় ব্ৰইলাৰ মাংস হ
বয়লা, বয়লা, বয়লা।
যে হাঁহ খাইছা নাই বা? অ হাঁহ সিদিনা খাইছেহে মই খোৱা নাই হাঁহ বহুত দিন।
উমম উম।
এ গাহৰি চাহৰি বুলি ক'লে অশান্তি লগা হ'ল কিবা মো গাহৰি চাহৰি বুলি ক'লেই কিবা অশান্তি লগা হ'ল খাই খাই। হাঁহে
তাকে উম হাঁ মই গাহৰি বা হ'ল খাম খাম খাম। সেইদিনা‌ গাহৰি খাম বাও।
যিয়ে হওঁক ক মই গৈ‌ পোৱা দিনা খাম। অ' আজি পাহ পাহাৰ ফালে থকা ল'ৰাটোৱে এ ফোন কৰিবলে কৈছিলে তুলে।
অঁ ফোন কৰিছিলে। ফ মই ফোনটো অঁ ফোনটো কাটি দিলো মই এইফালে কাম এটা এটা কৰি আছিলো।
অঁ এই সিহঁতৰ সেই দোকানখন দেখাইছিলে আমাক। আমাক জোলে মাতিছিলে, আজি কিবা খানা পাতিছিলে বোলে তাত ডাঙকে। ঢেৰ মানে লৰা - ছোৱালী। এ ভাল ভাল একদম ঢেৰ মানু মানে তই একদম ছোৱালী তোৱালী, একদম ল'ৰা চৱা ঢেৰ মানুহ মানে তই
তাতে কাম কৰা নে ইনেই বাহিৰ মানু
এ তাতে কাম কৱা। সিহঁতৰ লগৱে মানে সিহঁতৰ এনেকুৱা হয় বোলে সেই মই যিমান ডোখৰলৈকে জানো কাম কথা শুনিছো এ মাহৰ শেষত মানে তাত কাম কৰা মানুহ কেইটাকো খোৱাই মানে মালিকক ফালৰ পৰা, সে তেনেকুৱা, খানা চানা খাবলৈ দিয়ে
উম সেইটোয়ে তাতো মানে ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী অ সুখ ল'ৰা ছোৱালীও মানে আমাৰ বয়সৰ ল'ৰা ছোৱালীও কাম ন?
তাকে এই ইয়াৰ আজি অৱস্থা বেয়া লৰা একেবাৰে কথাই বেলেগ আজি
অ সু বেলেগ নেকি?
আজি ভাত বেজিকে খালে?
গেছ হৈছে আজি তাৰ।
গেছ তাকে ধেই গেছ আজি
উম ঠিকে মই ফোন কৰা আৰু কথা উম, মই কথা পতা হ'লে বোলো কথা বেয়াহে হ'লগেতেন।
নাই তোৰলৈ মনত পেলাইছে কৈছে সি আহিম বুলি কৈছে ন তাক, দেখাও দেখা মাত আাকো তেনেকে কৈছে খুব চিঞৰিছে মই মানে এ হেৰিয়তে মোক দেখা খাই আছে তাতে খুব চিঞৰি
উম।
খুব চিৰি চিৰি কথা কৈছে, মই হেড মানে কাণত লগোৱাটো লগাই লৈ পেলাই কথা পাতিছিলো গোটেই কাণ চান তাল মাৰি গল মোৰ ভাগৰ,
হয় নেকি?
তাকে
আহ
এতিয়া যাব লাগিব আৰু যদি এইফালে যোৱাটো নহয় যদি আকৌ এইফালে বৰফৰফালে বৰফৰ ফালে যোৱা হয় তেতিয়াহলে সেইফালে নাযাও চাগে যাম পিছে পৰে যাম পিছত যাম লাগিলে ঘূৰি আহি যাম যদি পইচা পাতি পাও নেকি
উম উম পিছতে গুচি যাম তেনেকুৱতে
উম তে এনেই দোকান খোলাটোতো পূজাৰ আগত ভবা নাই
পূজা আগত ভবা নাই এইটো বছৰত মই ভবায়ে নাই আৰু
এ নালাগে গম পাইছ নে এতিয়া চা আকৌ এতিয়া এই অসমীয়া চৰ্বৰ প্ৰনৱ বৰ হহঁতৰ এতিয়া কেনেকুৱা দেখিছে নাই সিহঁতে এদিন শান্তিয়ে নাপায় নিজৰ মতে ক'তো যাবও নাপায় কাৰণ তো বস্তু বিক্ৰী নগলেতো শান্তি নাই ন তাত দোকান বন্ধ কৰি দিলে কাষ্ট মানে তোৰ গ্ৰাহক বেলে বেলে বেলেগ বেলেগ দোকানলৈ গুচি যাব গম পাইচনে নাই তই বেছিদিন বন্ধও কৰি থব মানে
অ এই এদিন যোৱা মানে আৰু নাহে আৰু
অ এদিন যোৱা মানে সিটোৰ দোকানি ল ভালকে কথা
বহা আহ তাকে মানে যেতিয়া সুুলিম আৰু ভাল খুলিম আও একে মন চন দি লৈ পেলাই
অ অ ত এতিয়া এইটো বয়সো হোৱা নাই নয় ত এইটো এতিয়া বয়স নহয় নহয় তই এতিয়া ইমান বা বোলে ঘৰৰ মানুহে কৰিব পৰা নে তেতিয়া কৰিবলগীয়া হৈছে সেইটো বেলেগ কথা কথা এতিয়া য ঘৰ মানে ক কৰি আছে দি থাকিব পাৰিছে ন
উম
কিন্তো নাই ক কৰাটো হাক দিয়া নাই খোল কিন্তু লাহেকে খুলিবলৈ কৈছো তো এতিয়াই
শেটো এতিয়া মানে মই
আমি পুহি মেল আমি পুঢ়ি মেলি ওলাম কৰিম কিবা কৰিম তাৰপিছত তোৰ যেতিয়া তই তেতিয়া সেইবিলাকত বন্দী হৈ থাকিব লাগিব
উম প্ৰশান্ত প ম এতিয়া টাইম মতে ওলাই যাব ম ক'তো ভালকে মনটো দি লৈ পেলাই
তেওঁ জীৱনটোত বহুত তই জীৱনতো বহুত ফুৰিবলৈ বাকী আছে বহুত ঘুৰিবলে বাকী আছে তেতিয়েহে হোৱা নাই পিছত পইচা পাতি হলে
সেইটোৱে যাব লাগিব অ
এতিয়া পইচা পাতি কি পইচা পাতি আমাৰ জ'পা ত'পা ওলাই যায় আমি বিচাৰিলেই ওলাই যাব পইচা চ গম পাইছে নাই কিন্তু বিশেষ বিশেষকৈ আমাৰ গাড়ী এখন নাই যদি আমাৰ তহঁতৰ বা তহত বা আমাৰ ঘৰত গাড়ীখন থাকিলে নে ক'ৰবালৈ যাবলৈ আমি চিন্তাই নকৰো
চিন্তাই নহয় আমি ধুনীয়াকে গুচি যাব পাৰিম আৰু পইচা পাতিতো আৰু আমাৰতো পইচা পাতি আৰু কিনো আমাৰ
জপা নহলেও ওলাব
ওলাই যাব প আৰামত
জ'পা নহ'লেও পাম বিচাৰিলে মানুহৰ ওচৰত হাত পাতিলে পাম কিন্তু সেই গাড়ীখনৰ কাৰণে ক'তো যাব নুৱাও গাড়ী এখন
ল ল ল ল ল তয়ে ল
মই ক'পা ল'ম
ঘৰত তহঁতৰ ঘৰৰ মানুহে লও
মই মোৰ নি, মই মোৰ নিজৰ বিক্য দুটা বেচিব লাগিব, বিক্ক দুটা।
বেছি দে, বেছি দে। আজিকালি হেই বেচিলো, হেই বেচিলেও পায় নহয়।
পায়, পায়।
উম গুটি দুটা।
উম তাকে হেইৱচ গম পাইছ
উম এটামান বেচি দিব লাগে।
তাকে, তাকে।
ডিম এটা উ ডিম এটা বেচিলেও এক এক, দুই, এক, দেমান পাই যায় অ'।
গম পাইছোঁ, গম পাইছোঁ।
উম।
বাকী এ হেই এইটো কেনেকুৱা বৰষুণ দিছে নাই হেফালে?
বৰষুণ দিয়া নাই। বতৰটোৱা অলপ
ভালে নি। অ' বেয়াহে নি? মই ভালে বু লেৱৈছ।
উম বতৰটো, অ' ঠাণ্ডা আজি বাও উ, উম দিনতো তেনেকে ৰ'দ দিয়া নাই। আমাৰ এগিদিন ৰ-বতৰ ভালেই অ'। কালি ডাঙকে দিছে বৰষুণ। হ'লেও ইমান এটা উ হ'লেও ইমান এটা প্ৰভাৱ পোৱা নাই পানীয়ে।
আমাৰ আজি দিনতো ঠাণ্ডা দেই। আজি অকমানো গৰম লগাই নাই। গাত। ঠাণ্ডাই পইছে বাও দিনটো হেটো ক'ব লাগিব। এ নহয় বহুত গৰম হয়, গৰমৰ দিনা বহুত গৰম ঠাণ্ডা দিনা বহুত ঠাণ্ডা, ঠাণ্ডা দিনা মানে ঠাণ্ডা দিনত বেছি ঠাণ্ডা, ঠাণ্ডা দিনা গম পাৱ নাই তই দিনৰ বাৱটা বজাতো ৰ'দ নোলায়। গোটেই কুঁৱলী, কুঁৱলী হৈ থাকে তইতো দেখ খিয়ে পোৱা নাই। আমিহে দেখি পাইছোঁ। গোটেইখন কুঁৱলী, কুঁৱলী হৈ থাকিব। অ' এই পাহাৱ ওচৰত গম পাৱ নাই কুৱলীবোৰ গুচি নাযায় নহয়। এইবোৱত দাই লাগি থাকেই। তে জেগাডখই ৰাস্তাটো একোৱে নেদখি গো-গোটেই
উ, উ তাপিছত তু পাহাৱ কাষতে আছ ছা।
অ' হেটোৱে ঠাণ্ডা দিনত বহুত ঠাণ্ডা পই মানে মই সঁচা কথা কৈছো। দুখন কাপোৰ লোৱাৰ পিছতো ঠাণ্ডা লাগে। কেনেকুৱা ঠাণ্ডা পয়, তেতিয়া ভালকে ঠাণ্ডা পয়। দুখন কা পো লৈওঁ মানে ঠাণ্ডা লাগিবই।
অ'।
দুখন কাপো লোৱা পিছতো ঠাণ্ডা লাগি পাইছে। যদি তলত একো এটা পিন্ধি নুশু ভালকে ঠাণ্ডা লাগি যায় মানে।
উম, আজি মাথাটো বহুত বিষাইছে মানে।
কেলে? কালি দেখো, কালি দেখো, কালি, কালি দেখো সোনকালে হুইছিলি।
সোনকালে শুলো মানে কি হ'ল এইকেইদিন মানে এই দেই-দেইকে শুৱা যে, এই পটককে মানে টোপনিটো আহে। তাপা আকৌ খাৰ পৰাই যাওঁ। এই তেনেকুৱা হৈছে।
অ' তেনেকুৱা কথাই নি?
উ।
কালে ডক্টৰ ওচৰৰ পৰা, এ গেলা নহয়, চিগি
চিকিৎসক হেই তেনকুৱা চিকিৎসকৰ ওচৰলৈ নাযাওঁ অ'।
যাব লাগে।
নাযাওঁ, নাযাওঁ, নাযাওঁ। মাথা বাছ কৰি। মাথাত ফালি দি পেলাই। মাথাত কি হয় চাব।
তাকে ভাল চোৱা আৰু চাব লাগে। দেখাই মেলি থাকিব লৈ।
উ'ম আজি তাকে হেৰি আহিছিলে।
কোন আহিছিলে?
বেহাৰবাৰীৰ যে এজন উ'ম, ডাঙৰ মানুহজন যে চশমা পিন্ধাকে যে চাৰজন তাৰ অ' ছাৰ এতিয়া সেইজন যে বা আগৰ পাই আছে। তাৰ আগত যে আৰু এজন আছিলে যে।
অ', গম পাইছোঁ।
বগাকে যে অলপ ধুনীয়াকে যে উ'ম সেইজন মানুহ আমাৰ ইয়াত ভালে আহিছিলে আছে। এইটাই গ'ল চাগে।
কিনে আহিছিলে?
কিবা। উ'ম ভোজ খাইছিলে, সেহতি।
ক'ত?
এই আমাৰ যে হেৰি যে আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ- মানুহজনৰ দোকানখন যে আছে। যে।
তালে মাতিছিলা নেকি?
অ', তাতেই কাষৰ ফাৰ্ম ফাৰ্মাচীখনৰ এই কাষৰ সেইখনতে খাইছিলে।
কিতাপ কিবা ডাঙৰ এ! সঁচাকে ডাঙৰকে খুলিছে নে কিনো তাত?
কি?
মানে এই হেৰিয়ৰ এইটো কি বুলি কয়? আমাৰ যে এজন সোমাইছে যে। সেই দোকানখন সঁচাকয়ে বহুত ডাঙৰকৈ
সোমোৱা নাই খানা, খাইছে খানা।
অ', তাত সোমাই ভাত খাই গৈছে।
উ'ম এজন আহিয়ে থাকে। আমাৰ ইয়াৰহে এজন।
কোনজন মই ধৰিব পৰা নাই?
এজন এতিয়া তোৰ কোনজন বুলি ক'ম? এতিয়া হেৰি কেইদিনমানৰ আগত বেছিদিন আমাৰ নতুন মানে হেৰিজন এ! উ'ম টম -টম যে প্ৰীতম।
অ'।
সেইজনো আগত এজন আছিলে, কেইদিনমান এজন নাছিলে।
অ' ঐ পাঞ্জাৱীজন নেকি?
পাঞ্জাৱীজন নহয়।
পাঞ্জাৱীজন নহয়, কোনজন? অ',।
অ' পাঞ্জাবীজন থাকোতে থকা মানে।
ন।
আছিলে এজন অলপ খঙাল টাইপৰ।
অ', তাৰপিছত
এ! সেইজন মানে আমাৰ ইয়াৰে এইবাৰ এই নদীত যে আছে যে। ডাঙৰ নদীখন যে। আমিতো যাওঁ যে কেতিয়াবা -কেতিয়াবা সেই- সেইটো চাইডৰ মানে মানুহজন।
অ'।
তাকে আহি থাকে, এইফালে খানা চানা খাই।
তাকে আজি গম পালো প্ৰথম।
উম। আমি এইফালে চেণ্টালৰ লৈ গৈছিলো তাকে দেখিলো।
তাৰিছত।